হা
অ আছে বোলো এনে ভাত খাই উঠি অকমান মানে জিৰণি লৈছো তুমি কি কৰিছা
অ এ মইও এয়া হেৰি ভাতকেইটা খাই উঠি বাহিৰতে ভ অ
উম, কোৱা?
ভ্ৰমণ কৰি হয়তো আমি সকলোৱে ভাল পাওঁ তুমি ভ্ৰমণ কৰি ভাল পোৱা নাই
এ পাও ভ্ৰমণ কৰি। তটো বিৰাটেই ভাল পাওঁ কাৰণ কিয় ভ্ৰমণ কৰিবলে গলে বহুত নেদেখা ঠাই বিলাক চাব পাওঁ পা আৰু ধুনীয়া ধুনীয়া জেগ বিলাক তাত ফটো উঠিবলৈ পাওঁ যে সেইটো কাৰণে মানে ভ্ৰমণ কৰি বিৰাট ভাল লাগে
হয় মই মান তোমাৰ যোৱি ম মল হ তোমাৰ ফটো দেখা বাৰু আহ ক'ৰবাত ভ্ৰমণ কৰিব যোৱা আহ তুম ক'ৰবাত ভ্ৰমণ কৰিব গৈছিলা নে নেকি
হয়-হয় অ' মই যোৱাকালি শিৱসাগৰত গৈছিলো। অহ, শিৱসাগৰত
খুব সুন্দৰ এক ঐতিহ্যপূৰ্ণ ঠাই
উম, চাই আহিলো আগতে চোৱা। আগতে মানে শিৱসাগৰলে গৈছিলো গৈছিলো যদিও মানে সৰুতে গৈছিলো টো ইমান মানে সেইবিলাক জেগাবলাক চোৱা মনত নাছিলে। তাৰ পিছত কালি আকৌ গলো গৈ অলপমান অ জেগাবিলাক চালো। জয়দল চালো। শিৱদৌল চালো ৰংঘ চালো ৰংঘ কাৰেংঘৰ সেইবিলাক, তাক চালো চাই মেলি তাৰপিছত-তাৰপিছত ৰাতি হল তাতে শিৱসাগৰতে মানে থাকিলো আৰু মোৰ পেহী ঘৰ আছিলে পেহী ঘৰতে মানে ৰাতি। ৰাতিটো থাকিলো থাকি পিছদিনা আকৌ ৰাতিপুৱা আমি টিলিঙা মন্দিৰ গলো আঠফেলিয় নামঘৰ। তাত গ'লো এনেকে মানে যি যিবিলাক আৰু মানে জেগা আছিলে গোটেই, গোটেই খিনি মানে একেবাৰে ঘূৰি আহিছো দুদিনতে,
হয়-হয় খুব সুন্দৰ অহ, মানে শিৱসাগৰখন হৈছে মানে আমাৰ অসমৰ, এক ঐতিহাসিক মানে ঐতিজ্যপূৰ্ণ স্বৰ্গদেউসকলৰ দিনৰে মান মানে এক আহ মানে এ খুব সুন্দৰ এক ঐতিহ্য়পূৰ্ণ ঠাই যিহেতু স্বৰ্গদেউ চুকাফাই অহ বাৰশ আঠাইশ খ্ৰীষ্টাবত পোন প্ৰথমবাৰৰ বাবে মানে আমাৰ চৰাই দেউত শিৱসাগৰৰ চৰাইদেউৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। গতিকে ঠিক তেতিয়াৰে পৰা মানে শিৱসাগৰ খন আহোম বুৰঞ্জীত মানে এক ঐতিহাসিক তথা এক ঐতিহ্যপূৰ্ণ ঠাই শিৱসাগৰৰ কথাটো আমি প্ৰায় আমি বুৰঞ্জী আদিত পঢ়িবলৈ পাও। বা অহ শুনিবলৈতো পাই আহিছো কিন্তু মানে, শিৱসাগৰখনলৈ বৰ্তমানো মোৰ যোৱাৰ সৌভাগ্য হোৱা নাই মই অতি সোনকালেই মই যাম। বুলি ভাবি আছোঁ। তাৰে অভিজ্ঞতাৰ বিষয়ে অলপমান কোৱাচোন কেনেকুৱা লাগিল কি কথা তাৰ ঠাই। নৰ বিষয়ে।
শিৱসাগৰ ঠাই খনতো খুবেই ভাল লগা ঠাই তুমি এবাৰ আহিবা আহি শিৱসাগৰ খ এবাৰ চাবাহি ৰংঘৰ কাৰেংঘৰ, শিৱদ'ল জয়দ'ল, এইবিলাক সকলো বিলাক মানে এক্দম চাবলগীয়া আৰু আগৰ দিনৰ, ৰজা মহাৰজাৰ দিনৰ। মানে হেৰিবিলাক আছে তুমি চাই খুব ভাল পাবা।
তোমাৰ মুখৰ পৰা শিৱসাগৰৰ কথা কৈ মোৰ এতিয়া এনেকুৱা লাগিছে যেন মই এতিয়াই গুচি যাম। নেকি মানে মানে সদায় ফটো ভিডিঅ' দে আমি দেখি আছোতো। আানে অতি সোনকালে মই যোৱাৰ কথা চিন্তা চৰ্চা কৰি আছো। আহ তাৰোপৰি মই এতিয়া সুধিব বিচাৰিম যে তুমি ভ্ৰমণ কৰিতো ভাল পাওঁ বুলি কলাই। তোমাৰ প্ৰিয় ঠাই ভ্ৰমণ কৰিবলগীয়া এনেকুৱা কোনোবা ঠাই আছেনে য'ত তুমি এবাৰ ভ্ৰমণ কৰিম বুলি ভাবি আছা ভৱিষ্যতে।
উম মইতো অসমৰ প্ৰায়বিলাক ঠাইতে ঘূৰিলোঁ ভ্ৰমণ কৰিলোঁ বাৰু। কিন্তু মোৰ বাহিৰতহে সেই লাডাখত এবাৰ যাম বুলি মই মানে প্লেন এটা কৰি থৈ দিছো লগ বন্ধুৰ লগত।
বাহ বৰ সুন্দৰ কথ থা ইমান বৰ সুন্দৰ ঠাইলৈ মানে যাম বুলি ক'লা। কিন্তু ঠাই মানে সেই লাডাখলৈ যোৱাৰ যি পথ মানে অতি দুৰ্গম গতিকে মই তোমাক উপদেশ দিব বিচাৰিম যে তুমি তালৈ যোৱাৰ পূৰ্বে মানে তাৰে মানে পথৰ মানে কেনেদৰে যাবা বা কি কিমান দিনত লাগিব নেকি গোটেই খিনি মানে বস্তু চিন্তা চৰ্চা কৰি মানে ভ যোৱাটো ভাল তাতে মানে ৰাস্তা যাতে বিপদ বিঘিনি নহয় আৰু সেইটোৱে মোৰ ফালৰ পৰা তোমাক উপদেশ দিলো। আহ ইয়াৰ পিছতে মই মানে কব বিচাৰিম যে মোৰো এনেকুৱা ঠাই মোৰ ফুৰিবলগীয়া মোৰ প্ৰিয় ঠাই বহুখিনি আছে। কিন্তু মই এতিয়া আ কেদাৰনাথ বা মনালী এনে তেনেকুৱা ঠাইলৈ মই এডোখৰ ঠাইলৈ মই যাম বুলি মানে অহা মাহত মই ভাবি আছো। কেনেকুৱা হ'ব?
উম, খুবেই ভাল কথা ভাবিছা। সেই সেই দুটা ঠাইতো বিৰাটেই ভাল। তুমি যদি ভাবিছা এবাৰ গৈ আহা।
হয়, হয়, হয় মই আহত যাম বুলি ভাবি আছো। আহ মই এতিয়া ক'ব বিচাৰিছো যে আমাৰ মানে এতিয়া কি হয় অসমৰ বহুতো ল কে পিকনিক বতৰত মানে কি হয় আহ বহুত দূৰ মানে আহ যায়। মই ভাবোঁ মানে আমাৰ অসমত এনে বহুত ঠাই এনেকুৱা বহুত ঠাই আছে য'ত মানে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে হয়নে? য'ত মানে মানুহে মনৰ মানে শান্তি লভিব পাৰ এনেকুৱা মানে প্ৰাকৃতিক ৰে ভৰা আমাৰ অসমত বহুত ঠাই আছে। তুমি ভাবানে আছে বুলি?
আছে মই ময়ো ভাবো তোমাৰ সৈতে একমত আমাৰ অসমতে বহুত জেগা আছে মানে চাবলগীয়া। আমাৰ অসমৰ মানুহখিনিয়ে বুজিয়ে নাপায় বেলেগত ফুৰিবলৈ গুচি যায়। বেলেগ বেলেগৰ দেশত। কিন্তু আমাৰ অসমতেই যে ইমান জেগা আছে ইমান ধুনীয়া ধুনীয়া ঠাই আছে। ইমান সুন্দৰ হেৰি আছে আমাৰ অসমত চাহ বাগান আছে। আৰু এই এইবিলাক মানে চাবলগীয়া ঠাই আৰু মানে। বিভিন্ন ধৰণৰ আহ বহুত হেৰি বস্তু আছে।
উম। এইখিনিতে মই আৰু এটা কথা মই মোৰ মনলৈ আহিলে এই বনভোজ বা পিকনিক বুলি কোৱাৰ লগে লগে যে আমি কি হয় যেতিয়া আমি অ নতুন বছৰৰ আৰম্ভণিতে বনভোজোৰলৈ যা যাওঁ বনভোজ স্থলীসমূহলৈ যাওঁ সেই ঠাইবোৰত মানে কি হয় মানে বনভোজ ভোজ দলসমূহে আ বনভোজ খায় উঠি মানে আৰ্ৱজনাসমূহ তাতে এ যধে মধে পেলাই থৈ আহে। গতিকে তাৰ ফলতোতো সেই ঠাইখিনি সৌন্দৰ্যতা নষ্ট হৈ যায় গতিকে এই ক্ষেত্ৰত তুমি কি কবা?
উম, মই মইটো তোমাৰ সৈতে একমত। কাৰণ কিয় বনভোজ খাবলৈ গৈ ঠাই খিনি লেতেৰা কৰি থৈ অহাটো আমি নিবিচাৰো বনভোজ খাবলৈ গৈ ঠাইখিনি গোটেই চাফ চিকুণ কৰি থৈ আহিল দিলেহে আকৌ বেলেগ মানুহ আহিলে জেগা খিনি উ চাফ চিকুণতা দেখিলেহে হে ফুৰিবলে মানে আহি ভাল পাব মানুহে সদায় চাফা হোৱাাতোৱে বিচাৰোঁ
আমি কোনোবাই এডোখৰ ঠাইত গ'লে সেই ঠাইখিনিৰ ব্যৱহাৰ কৰি উঠি আমি পুনৰাই সঠাইখিনি চাফ চিকুণকৈ আহ তেএই ঠাইৰ মানে আহ অতুত থাকে গতিকে আমি যিহেতু ভ্ৰমণৰ কথা আলোচনা কৰি আছো মই ভাব আ আমাক পঢ়িিনি শিক্ষাই দিয়ে যেনেকে মই যদি উদাহৰণ আমি এতিয়া যদি কিতাপখনত এ ঠাই বি যদি পঢ়ো সেই ঠাইখিনিৰ বিষয়ে কিতাপত আমি যি পঢ়ো বা কাৰোবাৰ পৰা যি শুনো সেয়া শুন বা কৰিলে যিখিনি আমাৰ মনত বা ভ চিন্তা হয় যদি আমি নিজে সাক্ষাৎ সেই ঠাই খিনিলৈ যাওঁ নিজে গৈ তাতে যদি দেখা পাওঁ যে সেই ঠাই ৰীতি নীতি তাই পৰম্পৰা স্বকীয়তা তাৰে বৈশিষ্ট্য এই ঠাই মানুহৰ পৰম্পৰা খাদ্যাভ্যাস সাজ পোছাক আদি যদি আমি নিশ চকুৰে দেখো তেতিয়াহে মানে সেই ঠাই খিনিৰ প্ৰতি আমি যিখিনি শিকিম সেই শিক্ষাটো মানে আমাক কোন কোনো কিতাপে বা কোনো কাৰো মুখৰ পৰা শুনি আমি সেই শিক্ষাখিনি আহ ল'ব নোৱাৰিম হয়, ন তুমি মোক
উম, হয়, হয়, হয়, নিশ্চয় হয় খুব ভাল কথা এটা কৈছা।
গতিকে মই ভাবো মানে আমি প্য মানে কম বেছি পৰিমাণে ভ্ৰমণ কৰিব লাগে লাগে আহ ভ্ৰমণ কৰিলে আমি বহুখিনি শিক্ষা পাওঁ ভ্ৰমণৰ ফলত অ তাৰোপৰি আমাৰ মানে কি হয় আজিকালিো তুমি শুনিছা হয়তো মানুহ ৰ এইমান আহ মানসিক যি চাপ মানসিক চাপ অতি বৃদ্ধি পাইছে মানুহবোৰ মানে আজিকালি খঙাল হৈ উঠিছে মানসিক চাপৰ ফলত গতিকে মই ভাবো ভ্ৰমণ কৰিলে মানসিক চাপো মানে কম হয় ভ্ৰমণ কৰা ফলত এ এখন ঠাই বা প্ৰাকৃতিক এই সৌন্দৰ্যতাৰোৰে ভৰা মুকলি বতাহত ফলত মানে মানুহৰ যি মন সেই মন শান্ত হৈ উঠে আৰু মানে মানুহে দুগুণ উৎসাহেৰে নতুন কাম কৰি যাবলৈ আহ সাহস পায় বা উৎসাহ পায়, তুমি সেইবুলি ভাবানে?
উম, হয় নিশ্চয় ময়ো সেইটোৱে ভাবো। মানুহ ভ্ৰমণ কৰিব লাগে। মাজে সময়ে ভ্ৰমণ কৰি থাকিলেহে মানুহৰ মন বুদ্ধি শৰীৰ সকলোবিলাক মানে ভালে থাকে সুস্থ মগজু এটা
সুস্থ এতা মগজু হলেহে মানে ভালদৰে আমি সমাজত কাম কৰিছোঁ চলি আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম নহয় জানো
উ, উম হয়, নিশ্চয়।
গতিকে মানে মই এতিয়া শে সদৌ শেষত কব বিচাৰো যে আমি ভ্ৰমণে আমাক শিক্ষা দিয়ে ভ্ৰম আমি কোনো শিক্ষা পাঠ্যপুথি বা কোনো ব্যক্তিৰ পৰা ল'ব নোৱাৰো যি শিক্ষা আমি ভ্ৰমণৰ পৰা পাওঁ গতিকে মই আজি আৰু বেছি দীঘলীয়া নকৰোঁ আমি বহুখিনি কথাই পাতিলোঁ ভ্ৰমণৰ বিষয়ে আমি পাছত কেতিয়াবা আকৌ সময়, সুযোগ, সুবিধা হলে আমি আমি বিস্তাৰিত ধৰনে আমি ভ্ৰমণৰ কথা পাতিম তোমাৰ প্ৰিয় ঠাই বা এনেকুৱা আহ বিষয়ে আমি পুনৰাই আলোচনা কৰিম আহ আজিলৈ আমি মানতে আজি আমাৰ বাৰ্তালাপটো সামৰণি মাৰো ভাবিছো আহ সদৌ সদৌ শেষত তোমাৰ ধন্যবাদ থাকিল আহ ইমান খিনি সময় দিয়াৰ বাবে আহ প আমি পুনৰাই আলোচনা কৰিম আজি ইমানতে সামৰণি মাৰিছো আহ ধন্যবাদ শুভ ৰাত্ৰি
ধন্যবাদ মোৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ থাকিল শভাৰত্ৰি উম